হেল্ল আছো আছো।
হেল্ল অ অ খবৰ খাতি কেনেকুৱা?
ভালেই ভালেই।
হা?
ভালেই। হেল্ল হেল্ল হেল্ল
ঘৰত
মা হঁতৰ ভালেই।
হেল্ল
উম ভাল ভালেই বোলো।
আহ।
কি কৰি আছা? আছোঁ, খালো খালো।
এনেই ব অ অ, এনেই বহি আছো এয়া।
আচ্ছা।
তাপা কলেজ নগ'লা নেকি আজি?
নাই আমি মিচ মই যোৱা
অ অ।
তুমি নগ'লা?
কি কৈছা?
তুমি নগ'লা?
হয়। নাই নাই নগ'লো।
পিছে ইমান দিনৰ মোৰত কল কৰিলা যে, কোৱা।
অ'। কি মানে, আমিও ফুৰিব যাম বুলি ভাবিছিলো অ'।
ক'ত, ক'ত।
উম, অৰুণাচল ফালে।
যাব পাৰি, কেতিয়া যাবা?
উম, এইটো মাহৰ বিশ তাৰিখ মানে গ'লো হয় আৰু।
তাৰিখ মানে, হ'ব যাব পাৰি, যদি একো অসুবিধা নহয়।
উম, তাপা তোমাৰ লগৰ বিলাককো কৈ চাবা যদি যায়।
অকে, কিহত যাবা?
উম, ট্ৰেইনতে যাম চাগে ন!
পাৰি, তোমাৰ কথা।
অ', তাতেই থাকিম মানে দুদিনমান, জেগা বিলাকো চাই আহিম। আকৌ মন্দিৰ চন্দিৰ যাম আৰু।
অ'।
হেল্ল!
অ'।
হেল্ল'! হা কি কৈছা?
বাজেট কিমান ল'বা?
উ। ছয় হাজাৰকে।
ছয় এতিয়া হ'ব জানো?
উ, উ, মানে, গেছিলে ওলাইছো যে কেইজনমান, সেইটো কাৰণে আৰু। আমাৰ এতিয়াও পোন্ধৰ জন হৈ আছে। তোমাৰ না লগৰ বোৰ কিমান জন মান যাব পায় নি?
চাৰি পাঁচ।
অ'।
চাৰি পাঁচজন মই উঠাই লম।
অ', অ'। হেল্ল!
উ।
হেল্ল!
হেল্ল!
অ', কোৱাচোন আৰু।
চেফট ক'ত ফুৰিম বুলি ভাবিছা?
এনেই। উ। এনেই তুমি, কি বুলি কয়, ক'ত ক'ত ঘূৰিছা বা?
মই অৰুণাচল ফালে যোৱা নাই দেই।
অ', নহয়, অৰুণাচল সেইটো বাদ দিয়া আৰু মানে এনে কৰ'বাত। তো গৈছে চাগে ফুৰিব ঘুৰিব।
মই তোমাৰ, ক'ত গলো, দাৰ্জিলিং গলো, শ্বিলং গলো।
অ', কেনেকুৱা জেগা বিলাক কবা নেকি অলমান।
ধুনীয়া কেনেকে কম পৰিৱেশ, পৰিৱেশ নাথাকিলে ভাল লাগে মানে।
অ' হয় নেকি?
উম। মাজুলী গৈছানে নাই?
উম, নাই যোৱা নাই।
মাজুলী যাবাচোন, মাজুলী গৈ বহুত ভাল লাগে মানে, শান্ত পৰিৱেশ ন।
উম উম।
এই তোমাৰ কি মৰমীয়াল চব মাত, কথা ব্যৱহাৰ।
অ'। হয় নি?
এনেই কিবা তেজপুৰ ঘুৰিছা নে নাইবা?
তেজপুৰ আহ গৈছো বাৰু।
অ' হয় নেকি? তেজপুৰ ক'ত ক'ত ঘূৰিছা?
তেজপুৰ এই পাহাৰ নীলাচল পাহাৰ নেকি।
উম উম।
তাৰপিছত গৈছিলো, মন্দিৰটো লৈ গৈছিলো।
হয় নেকি?
উম।
তুমি?
কি কৈছা?
তুমি তুমি?
উম, কোনটো কৈছা বা অকমান ভালদৰে।
তুমি ক'ত ক'ত ফুৰি
উম, মই মই
হেল্ল'! হেল্ল'!
গ'লো। গাওঁ। সৰু খু নিশ্চয়। যিহেতু,